অ
কি কৰি আছা
এই খেল চাই আছিলো এতিয়া মানে অলপ কাতিলো খেল
উ খেল ছোৱানে?
অ চাও তুমি চোৱা নেকি
অ মইো চাও আজি কি বাৰ ম আজি হেৰিত আছে
আজি পাঞ্জাৱ আৰু মুম্বাই
অ
চাই আছা নেকি
চাই আছিলো অলপমান আগত
আহ কোন কছাছজি বঋছি
হা
কোন জিকাৰ চাম বছি আজি
আহ
কোনটো টিম জিকিব আজি তোমাৰ
আজি মোৰ তাত লাগি আছে পাঞ্জাৱ জিকি যাব নেকি
অ মো তাত এনেকুৱাই লাগি আছে এনেকুৱাই লাগি আছে পাঞ্জাৱ দেখিব পাঞ্জাবেই জিখিব চাগে
আহ
পাঞ্জাৱ মানে বহুত দিন ধৰি জিকিব পৰা নাই না আজি আজি পাঞ্জাৱৰ মে চানসটো অলপ বেছি
পত কোনো আছে এতিয়া বৰ্তমান
হা
উম এক নম্বৰত কোন আছে
এক নম্বৰত তোমাৰ আৰ চি বি আছে
চেকেড আছে
অঁ অঁ, যেতিয়া অঁ, গুজৰাট আছে ছেকেণ্ডজ।
তোমাৰ ফেভট টম কোনটো?
ফেভৰেট মানে কি, তোমাৰ ধৰা আৰ চি বি খেল চাই ভাল লাগে আৰু। অঁ তুমাৰ কাৰাটো বাৰু চাই ভাল লাগে? তোমাৰ কাৰটো ভাল লাগে?
মুম্বাই ভাল লাগে এতিয়া অলপ প্ৰব্লেমত আছে।
অঁ, এই এইটো মানে এইবাৰ মানে অলপ ডানফল চলি আছে।
অঁ
মুম্বাইৰ মানে এইবাৰ অলপ দানফাও চলিছে। অঁ মানে অ মানে মুম্বাইৰ এইফালে মানে আহ মানে ৰোহিত শৰ্মা মানে ইনজৰ্ হৈ গৈছিলে যে মাজত
অঁ
চই মজ ছিলে, যে সেইকাৰণে মানে অলপ
অ তেতিয়াহলে খেল চোৱা
অঁ ঠিক আছে। চহব